হেল্লো এইয়া ভাত কেইটা খাই বিচনাত পৰিছো
কিদি কৰিবা কিদি খালি
এ আলু পিটিকা বুট দালি ভাত
মই খাই বৈ শুব লৈছো আৰু আমনি লাগি ছেঐ খাই খাই কি কৰিবি আও
নকবা আৰু
মোক মোৰযে একে মোৰযে একে পাগল পাগল লাগি গৈছে ভাতৰ ওচৰলে গ'লেই মোৰ মানে কিবা লাগে বুজিছ একে মানে একে বাধ্যত খাইছো আৰু মই
মোৰ ভাই একদম বাধ্যতে খাব লগা হৈছে
ভাত দিয়ে নহয় ভাতৰ ওচৰলে যাওঁ গৈ পেলাই একে সোপাই মানে কিবা লাগিছে আও কিমান খাবি। একে সোপাকে বাপৰে।
একদম মানে
একে অশান্তি লাগিছে আৰু দেই মানে খাই খাই। মোৰ যে আজি পেটডালেই বেয়া হৈ গৈছেগে খাওঁতে খাওঁতে অ এনি টাইম সিজোৱা আৰু এনি এনি টাইম সিজোৱা ধেমালি নেকি
সঁচা অকল সিজোৱা সোপা খাই
এতিয়া যে এই যোনদিনা যে
যোনদিনা যে তেল যে খাবি যে তই সেইদিনাখন চাবিচোন পেট বেয়া কৰি দিব একে সোৱাদ নোপোৱা হবি কি খাইছো কি খাইছো লাগিব তেল খাই দিলো যে ফাৰ্ষ্ট ভাবিচোন এইকেইদিন নাখাই তেল খায় দিলে চাবি কি হব
এইটো হয় আৰু দেই
কি নাই নাই তই আগতে পোৱা নাই নেকি এনে নিৰামিষ খাই থাকিলে তেল খালে পিছত চাবিচোন কেনেকুৱা লাগে একে সোৱাদ নাপায় কিবা নাপায় কেনেকুৱা লাগে ন
উম আমি কি কৰিব লাগিব যানা আমি ছাকাছ দা উম আমি যে যোনদিনাখন যে আমাৰ মাছ ভাত চোন সেইদিনাখন আমি মানে এনেই ধৰি লও তোমাৰ একদম দাইলত আলু চালু দি একদম তেল চেল মাৰি অকমান আপুনি দাইলত তেল মাৰি আলু দি তাত ভাত খাব লাগিব তেনেকে বুইছে ডাইৰেক্ট মাছ খাব নোৱাৰা উম মাছটো ধৰি লোৱা তুমি ফ্ৰাই কৰি খাই দিলা
টপ বোনো নোৱাৰো পেট বেয়া কৰিব মইও তাত খাব নাপাই বাৰু মোৰ ঘৰত আনি খাব লাগিব নহয় নহয় মই আকৌ নাপ পাৰিম নহয় বেলেগত খাবলৈ ভাত মই ঘৰ ঘৰতে আনি খাব লাগিব মাছ কেইটামান আনি মই এবছৰ পিছতহে পাৰিম আও
গম পাইছো
এ ঘৰতে আনি আৰু এক্সুয়েলি এইটো লৰাটো বেয়া কৰি দিলে চবে মতাহেতেন চব গল হেঁতেন পাই তহঁতৰ চামৰ এতিয়া গাঁৱত কিমান পোৱালি আছে তহঁতৰ চামৰ তহঁতৰ এতিয়া আকৌ তলৰ সোপাও কিমান আছে এতিয়া জাগৰ কামৰ বন্ধত হ হৈ গ'লহেঁতেন সি যদি ভালকে মাতিলেহেঁতেন নহয়
ইন্ত কতো কৈ জাগো নো
অ
সচা জাগোনোৰ সৈতে যদি কৈ দিলে হয়
এতিয়া আমাক মাতক বা নামাতক এতিয়া তহঁতৰ চামক কিমান ছয় পাঁচটা পোৱালি আছে তাৰপিছত আকৌ তহঁতকে সৰু চামৰ পোৱালি সোপা আছে কিমান পোৱালি হ'ল তেনেকে আজিকালি গাঁৱত পোৱালি আছেতো হয় নাই কচোন ধুনীয়া ভালকে মত মাতাহেতেন ধুনীয়াকে হৈ গলহেতেন‌ নামাতেও অ আই কি গৰম ঐ ফেনৰ হাৱা সোপা গৰম গৰম আহিছে পাই
এ এইফালেও গৰম বাৰু মই গাটো ধুই আহিছো সেইকাৰণে
গা ধুই আহিছ গা ধুই আহা পিছত যে অকনমান ভাল লাগে টোপনিতো ধুনীয়া আহে
ধুনীয়া আহে অ সেইকাৰণে গাটো ধুই আহিছো
এ ধুনীয়া টোপনি এটা আহে মই সেইবিলাক মই সেইবিলাক আবেলি আজি আজিকালি সদায় টোপনি আহি যাই গাটো ধুই আহি পেলাই যদি বিছনাত শুই দিও নহয় বা কি ধুনীয়া টোপনি আহে
উম
শুই পেলাই মজাকে একদম ধুনীয়া লাগি যায়
মজা তাত এটা লাগে ন চাগে
মজা লাগে একদম উম তাকে ঐ কি কৰিবি তই কিবা পঢ়িবি নে বিজনেচ কৰিবি কিবা
দিনত শুবই নোৱাৰো এই গৰম দালত যে শুবলৈ নোৱাৰি দিনত পাই কিবা ঘামি কিবা লেপেট পেট হৈ যাওঁ ফেন চলি থাকিলেও
তো মাততো আহা নাই কিবা ফাটি ফাটি আহিছে ভাল জেগাট আ
অ শুনিছোঁ ক
অ এই তোমাৰ আই টি আই আই টি আই টো ল'ম বুলি ভাবিছোঁ
অ আই টি আই লবি নেকি
উম আই টি আইটো লম মানে তোমাৰ অ ইলেকট্ৰিচিয়ানে ল'ম তোমাৰ গভমেণ্টতে ল'ম
লৈ ল বেয়া নহয় উম বেয়া নহয় লৈ ল মানে হা হাতৰ হাত হাত বিদ্যা থাকে ন ত বিদ্যাতো মৰণ নাই হয় নে তই সেয়া কাম সেয়া সেয়া কাম কৰি জীৱনটো চলি যাব পাৰিবি কিন্তু
উম
ধেমালি নহয় আমাৰ আমাৰ এতিয়া গাওঁতে চাই ইলেক্ট্ৰিচিয়ান এটাও নাই এতিয়া কিবা এটা
অহ
বেয়া হ'লে আকৌ মানুহ মাতিব লাগে তল তল লক্ষ্য কৰিবিচোন নিজে হয়নে তই নিজে চা এতিয়া ধৰ এতিয়া এতিয়া এতিয়া কৃষ্ণক মাতিলি লিখৰ গাঁও আমাৰ গাঁওতে কিন্তু কোনো এটা নাই এতিয়া তই যদি পাৰি যাও তই প্ৰথম নিজৰ ঘৰতে কৰিলি ওচৰৰ ঘৰ দুঘৰ কৰিলি তাৰ পৰা চবেই গম পাব তোকে মতা হ'ব আও‌ আজিকালি কিবা এটা দিয়া মানে এইটো দুশ তিনিশ টকা ইনভাৰ্টাৰ কানেকশন কৰি দিয়া মানে এইটো পাঁচশ হাজাৰ টকা পইচা আছে কিন্তু নোহোৱাকে নাই পইচা আছে।
পইচা আছে পইচা আৰু বেছি কষ্টও নহয় ছা ঘৰৰ ভিতৰতে কৰিব লাগে।
বেছি কষ্টও নাই ঘৰৰ ওখৰ ভিতৰত কাম আৰু বোলে ধৰক তোৰ তই যেতিয়া পোৰা এক্সাৰ্ট, গ'ল তাৰপিছত তোৰ যেয়া ঘৰৰ ঘৰৰ ৱৰিং- চোৰিং দি দিব। তাতো বিশ দহ বিশ হাজাৰ টকা। দাইকে ফিক্স ৰেট মাৰে বেয়া বেয়া নহয়। কিন্তু দেই এইটো ইলেক্ট্ৰিচিয়ানটো বেয়া নহয়। গিতিচান নাপালোও ৱাৰমেন হলেও গ একেই চিম কাম শিকায় হা চিম কাম মাত্ৰ এটাই ডিফাৰেন্ঞ্চ, আছে ফেনৰ যে কইলটো যে ফেনৰ কইলটো বনাবলৈ ইলেক্ট্ৰিচিয়ান, শিকায় সেইটো যেনিব ৱ মেনক নিশিকায় ব ব মিন লিচন চভক মানে ইনভাৰৰমেট, ইলেক্ট্ৰিচিয়, ডিফেন্ঞ্চ সেইটোৱে ইলেক্ট্ৰচিয়ানে ফেনক ইলটো বনাব জানে ৱাই মেনে নাজানে বাকী চব একেই চব একেই কাম।
উম উ উ
এইবিলাক এইবিলাক কিন্তু হাতৰ বিদ্যা দেই এইবিলাক থাকিলে মানুহ
কি মানে কিবা কোনোবা হ'লে বা কোনোবা হ'লে হ'লেও উম সেইটো হয় বাৰু।
এতিয়াত এতিয়াতো টাউনৰ ফালে বিজনেচ কেনেকুৱা জান দেৱালীত, যে। এতিয়া আমাৰ গাওঁ ধৰ ছবি নিজে ঘৰে- ঘৰে লগাই।
উম
টাউনত যে এখন ঘৰত পাঁচশ টকাকে লয় তুনি লাইট লগাই দিলে চা
অ
কিমান বিজনেছ। এইবিলাকত হেৰি আছে পইচা আছে নোহোৱা নহয়।
পইচা আছে।
এইবিলাক বিদ্যা থাকিলে ভালো একচলি দেই মৰম নাই।
অ সেইটো হয় সেইটো হয় তোমাৰ মানে কি নিজৰ নিজৰ ঘৰৰ কাম কেইটাকে খুবিবতিতিয়া
অ ঘৰৰ খিনিতো চিন্তাই নাই ঘৰৰ কামখিনি।
উম এই মাতটো ফাটি ফাটি গৈছে নেকি মোৰ।
ওচৰে পাঁজৰ চালি এতিয়া এতিয়া ঠিকে আহি আছে।
উম উম
মোৰ কৈছোঁ শুনি আছ?
উম শুনিছো শুনিছো!
মোৰ অ হা গৰমডালৰ পৰা মইত চাই আছিলো তিনদিন মান বৰষুণ, দিব বোলে।
ই এয়া যে গৰম যে মাৰিছে ইয় এয়া যে গৰম গৰম মাৰিছে। চাবি বৰষুণ দিলে যে নেৰা নেপেৰাকে মাৰিব কণ্টিনিউছ মাৰিব। কণ্টিনছ দিব চাবি কণ্টিনাছ মাৰিব নেৰা নেপেৰাকে। হক হ'ব লাগে ঐ উম আ আমুলব দিব বৰষুণে, আকৌ।
হুম
উম লা্ষ্টত বৰষুণ দি দি আমৰি লাগি যাব গৈ বৰষুণ দিলে এটা কথা বেয়া ক'ৰবালে যাবও নোৱাৰো ওলাবও নোৱাৰো সোমাবও নোৱাৰো
এই বৰ দিগদাৰ মানে কি অশান্তি কৰি পেলাই কিন্তু এটা ভাল লাগে আৰু এইয়া ঘৰৰ ভিতৰত ধৰি লও অকমান শুবলৈও ভালকে পায়ি আৰু
এ তহঁতৰ ভাল মোৰ বৰশান্তি মই যে যাবই লাগে
অ তোমাৰ যাব লাগে ন
মোৰ সেইটো বেছি কামোৰ যাবই লাগে এইটোয়ে বেয়া বেলেগে বৰষুণ দিলে ঘৰত সোমাই আমাৰ আকৌ বৰষুণ দিলে ঘৰৰ পৰা ওলাব লাগে
উম
এই তই যাবই লাগিব বৰষুণ দিলে ত নহবই বেয়া ও এইবিলাক
ওম।
সেয় ল'ৰা তই কিন্তু হেৰি কৰি পাৰ বুজিছ নে নাই।
কি ক'ব
তইতো মুৰ্গী চুৰ্গী কেইটামান আনি পুহিব পাৰ।
তাকে মই পুহিম পুহিম চাগে মায়ে পুহিব চাগে পইচাটো পালে যে কিবা যে লাখপতি বাইদেউৰ।
অহ'।
সেইটো আনিলে কৰিব চাগে।
ধৰ টোৰফালৰ ধৰ আজি বোলে ধৰ দহ মুৰ্গী আনিলি কথাটো কৈছো আৰু পাৰ কিন্তু দেই নিজৰ ফালৰ পৰা কিবা এটা ওলালেও বহুত এফাল এতিয়া যে লোকেল লোকেল ডীম লোকেল মুৰ্গী ডীম লোকেল মুৰ্গী ডীমৰ যোৰা কিমান জান ত্ৰিশ টকা উ
অ', সেইটো বহুত দাম বাৰু।
দুবাৰ দাম গাঁৱত আমাৰ পাব
উম।
পাবলৈ নাই গাঁৱত গাঁৱত পাবলৈ নাই।
এতিয়া আমাৰ ঘৰত পুহিব নাপায় মোৰ ইচ্ছা আছিলে আমাৰ ঘৰত পুহিব নাপাই মানে আমাৰ নামঘৰটো আছে যে। সেইকাৰণে মুৰ্গী পুহিব নাপায় কাৰণেহে মই পুহিলোহেঁতেন মুৰ্গী। পুহিলোহেঁতেন এতিয়া নাপায় কাৰণেহে।
উম, মই আমাৰ আমাৰ পুহিব পাই জানো?
উপাই নাই। তহঁতে পাৰিবি তহঁতৰ ঘৰত নামঘৰ চামঘৰ নাই নহয়। নামঘৰ থাকিলে নাপায় এনেই পাৰিবি। কিয় নোৱাৰিবি। আকৌ হাঁহ কেইটা মান তহঁতে কিন্তু হাঁহ কিন্তু আাৰামছে পুহিব পাৰ তহঁতৰ চাইডতে পুখুৰীডাল আছিলে।
সঁচা এই হাঁহ পুহিম বুলি কৈছিলে গঁড়ালডাল বনাব লাগে যে আকৌ।
নহয় হাঁহ সোপা ঢেৰ খোৱাব লাগে বহুত খোৱাব লাগে ধান যে বহুত খাই হাঁহে। বহুত খোৱাব লাগে সেইমসাক। উম, আকৌ এ হাপা আহক কিবা আহক এ এখেন জালা ধেইৰ এ হাঁহৰ ইমান পইচাও নাই এতিয়া
হাঁহৰ ডিমাণ্ডটো সেইটোৱেই আৰু এই মাঘ বিহু টাইমতে হাঁহৰ ডিমাণ্ড বা কী হাঁহৰ ডিমাণ্ড নাই চাবিচোন। এ মাঘ বিহুৰ টাইমত হাঁহৰ যোৰা এঘাৰশ বাৰশ টকা। সেইটো আকৌ দব'ল আৰু তেতিয়া মাঘ বিহু টাইম।
অ', সেইটো সময়ত তুমি ভাল ভাল খিনি মানে বেছি দিব পাৰিলে অলপ পইচা পাবা।
অ', ত তই ধৰ বোলে এশটা মান হাঁহ আছে টোৰ মাঘ বিহু টাইমত এৰি দিলি বজাৰ তই লাগিলে বেপাৰীকে দি আহগে। এনে বোলে বাৰশ টকা হাজাৰ টকা তোক বোলে আঠশ নশ টকা কে দিছে তেতিয়াও লচ নাই কিমান ধুনীয়া পইচা আহি যায়।
অ', সেইটো হয়, উম, উম, সেইটো হয়, সেইটো হয়।
এতিয়া আ এতিয়া আমাৰ মানুহে কাম কৰিব নোৱাৰো আমি আমাৰ মাইনাছ পইন্টে সেইটো আমি কাম কৰিব নোৱাৰো ন।
আমি মানে কষ্ট কৰিব নোৱাৰিলো যে সৰুৰ পৰা আমাক নি শিকালেও ধৰ তেনেকুৱা পৰিৱেশো নাই কিন্তু অ আমাক কষ্ট কৰিব নিদিলে ন সৰু পৰা। কিন্তু ধৰ এতিয়া মিয়া মিয়া পুৱালহুপা ধেমালি নেকি। সেইটো ডেঞ্জাৰ বস্তু।
উম উম।
সেইটো বেলেগ এটা পিছ হল।
অ বাব ৰে একদম তোমাৰ বতাহ চৰাই এটা পুহি একদম বতাহ চৰাই পৰা পুহি বোলো
সি গাঁৱৰ একে ওৱান এণ্ড অনলি পিচ। আগে পুহিছিলো কিবা কিবি কণী হেৰি কৰিছিল নহয় এই যে এই যে এইটো যে হেৰিত যে কিবা যে কাৰেণ্টত যে দি যে কণী যে পোৱা যে পোৱালি হৈ যায়
অ
সেইটো কি আছিলে? এ সি মাতে হেইসোপা কৰিছিল নহয়।
কৈছিলে কৈছিলে অ।
কি বুলি কয় অ সেইটো মইও পাহৰিলো নামটো। তাত যে ডিম খিনি থৈ দি পেলাই যে তোৰ যে হেৰি কৰে যে
পোৱালি হয়।
অ পোৱালি হয় যে।
উম।
এই এইটো বেলেগ বস্তু ইয়াৰ লগত তই নোৱাৰ।
তাক
তাহঁতৰ তই নাম শুনা এইবিলাক পাবি পই -পইচা ঘটা।
অ সেই বাল
আজি পচাইছিলে আহ তাহঁতে পইচা ঘটাই এপ যে বাপৰে ই ইটো পুৰা মাকলাইন উম আৰু অ সি মাক